হেল্ল'।
অ' কি কৰিছা?
এইয়া ভাত পানী খাই বৈ আজৰি হৈছো আৰু।
অ' এতিয়া দেৰি হ'ল খোৱা?
অ' আজি এই ভাইটি গাটো ভাল নহয়।
অ
অ সেইটো কাৰণে মানে অকণ খোৱা দেৰি হ'ল।
অ এনেইতো স্কুল সোনকালে ছুটি দিলে ন।
অ আজি শুকুবাৰ হেই অ শনিবাৰ যে উম।
আমাৰ দেৰি হৈছে যেনিবা খোৱা তেওঁ হ'ল আৰু অলপ সময় খাই উঠিলো।
অ।
উঠি পেলাই বাগৰি আছিলো আৰু।
উম আহি পেলাই শুলেহি যে।
অ।
সেইটো কাৰণে দেৰি হ'ল আজি।
অ শুই উঠিহে ভাত খাইছে আৰু।
অ শুৱাৰ পৰা উঠিহে ভাত খাইছে। উ হু ম তাকে আপোনাৰ। অ আজি বনালো। তোৰ হেৰি এই অকমান টেঙা বনাইছো ৰব।
অ অ অ।
তাতে দালি দি পেলাই তেনেকে টেঙা বনালো তাৰ পিছত আকৌ আপোনাৰ হেৰি। কচু দাইল তেনেকে উ দ। কচু খিনি বইল কৰি পেলাই দাইলো তেনে তাতে দি পেলাই। মাছ অকন দি পেলাই তেনেকে বনালো আকৌ লাই শাক। শাকৰ চাত, লাই দুজোপ মান হৈছিল মানে, নিজে নিজে।
অ', অ'।
এ লাই শাকৰ চাটনি, তেনেকেই বনালো আৰু।
অ'।
আপোনালোকে?
আমি এয়া হেৰি, দালি আছিলে কালি।
অ'।
এ দালি ল'লো, আকৌ মাংস অলপ আনিলো ভাজিলো। তাকে আৰু, তেনেকে খালো আম কাটি ল'লো। তাৰপিছত বেয়া, উম। ধুন্দুলি কেইটামান পুৰি ল'লো। এই সৰু, সৰু ধুন্দুুলিটো, পুৰি খাবা বৰ ধুনীয়া, মি মিঠা হয় যে, খোৱা নে বাৰু পুৰি পেলাই?
অ', মই খাওঁ, কুমলীয়াটো যে, খাওঁ।
জুইত পুৰিলে বেছি ভাল হয়, আমাৰ এতিয়া গেছতে পুৰিছো যে।
অ', তেতিয়া মানে ভিতৰলৈকে সিজি নাযায় গৈ যে।
অ'। সেয়া, তেনেকে মিঠা বৰ ধুনীয়া হয়, কোমল, কোমল যে। তেনেকে পুৰি পেলাই, উম, উম।
খোৱা নাই।
উম, ভাল লাগে খাই, সেই তেনেকেই খালো। তাৰপিছত এ এতিয়া, এই পৰীক্ষা হৈ চেছ হ'ল আৰু, স্কুল বহিয়ে আছে।
অ', স্কুল খুলি আছে, সিহঁতৰ আকৌ স্কুল হেৰি হয় নহয়, পোন্ধৰ দিন মান।
অ'।
অ', জুলাই অ', জুলাই মাহৰ পোন্ধৰ তাৰিখ মানত। পৰাহে বন্ধ দিব আৰু।
অ', এনে কাপোৰ-চাপোৰ কাম কৰি আছা নে?
কাপোৰ মানে হেৰি, এই কালি অ', কৰি আছো, কৰি আছো। কালিয় আজিয়ে নাই কৰা দিয়ক, কালি আজিয়ে নাই কৰা হেৰি যে
ফ্ৰি হৈছে ন।
অ', কালি আকৌ হেৰি চোৱা খেদা বুলি কালি দিনটো তেনেকেই গ'ল, আজি আকৌ গৰম, আকৌ মানে, আকৌ ভাত-তাত বনাই কৰি লৈ পেলাই, আকৌ গা বেয়া বুলি ক'লে। সেইবিলাকতে লাগি থাকোতে, ৰখিয়েই গ'ল। সেই খাই বৈ মানে, আজৰি হৈছোহে এতিয়া।
অ', মইও ভাবিছিলো এয়া হেৰি, মেচিন এটা আনি লম বোলো, এই ফেব্ৰিক কৰা যে মেচিন এটা পাই সেইটো আনি লৈ পেলাই, অ', আনিলৈ পেলাই বোলো কাপোৰ আনি আনি, ঘৰতে ফেব্ৰিক কৰি পেলাই বেচো নেকি বোলো।
অ', পাৰে, সেই আজিকালি, আজিকালি সেইবোৰ কৰি বহুতে, বহুত ইনকম কৰি আছ তো, অ', পাৰে।
অকমান ভাবিছো বোলো, মেচিন এটা লৈ আহো নেকি আৰু।
উম উম পাৰে
উম অ অডাৰ দিয়া নো নে কি কৰো এতিয়া ভাবি আছো তাকে
অৰ্ডাৰ দিয়া বস্তুটো অৰ্ডাৰ দিলে মানে কি জানে বস্তুটো আকৌ কেতিয়াবা কিবা এটা হ'লে আপুনি আকৌ বুজি নাপাব নহয় এনেকে দোকানৰ পৰা চাই ভাল নেকি এইবোৰ বস্তু
অ দোকানৰ পাই আনা ভাল ন
অ তেনেকে চাই পেলাই নিজে গৈ বস্তুটো কেনেকে কি কৰে গোটেইখিনি সুধি মেলি ন চাই পেলাই আনিব পাৰিব
তাকে আজিকালি বহুতে বনাই আছে নহয় বনাই বনাই বেছি আছে ন এই কটন চছেট বিলাক আনি পেলাই অ সে তেনেকে বেচিলে ধৰি লক কম দামী আও কম দামিটো মানুহে বেছ বেছিকে কিনে এতিয়া গৰমত কটনবিলাক অ সেইবিলাক অ কাচেতবোৰ ধৰি লোৱা দেৰশ দুশ যদি কিনি আনো তিনিশ মানত বেচিলেও লাভ আঢ়ৈশ তিনিশ ন ইমান দাম ইমান হেৰিও নালাগে লাভো নালাগে নহয়
অ অ তাতে আপুনি দবিটো লগাই দিব পাৰে
অ অলপমান ওলালে হ'লা আও ন
উম উম মেখেলাখনো চিলাই পেলাই দি দিব আৰু লভিটো লগাই দিব কাপোৰযোৰ এনেই দামী হৈ যাব
অ দামী হৈ যাব উম তাকে সেয়াকে বোল ভাবি আছো আনুগে নেকি বোলোৱা উম উম উম
কৰে নহয়
আছে ন উম তেতিয়া মানুহ দুনহ অলপমান সেয়া কোনোবা ঠিক কৰি দিবা কোনোবা ললে ধৰিলোৱা কবা আও অ মই বনাও বুলি ন অ তেতিয়া লৈ লৈ যাব সিয়ি আও এয়ালন অ লৈ গ'লে হ'ল বা তুমি নিবেলাই আহিলে নিলে দি দিব পাৰিবা ন
আহ আহ হয় পাৰিম পাৰিম হাৰি যে কি বুলি ক চাকৰি কৰা মানুহৰ দৰমহা এটা থাকে আমাৰো নাথাকে ন গতিকে আমি তেনেকে গৈ পেলাই আমাৰ নিজৰ খৰচটো নিজে উলিয়াব লাগিব
অ নিজে উলিয়াব লাগিব
উম
এতিয়া ব্যৱসায় এটা দেখুৱাব লাগিব ন! কিবা এটা ব্যৱসায় কৰি থাক কা দেখাব লাগিব তোৰ
অ, এই গোটত
অ গোটত, তাকে ভাবিছোঁ সেয়াকে কওঁ নেকি সেয়া
পাৰে, পাৰে। অ সেইবোৰ, সেইবোৰ কাম ত' সেইবোৰ কামক আপোনাক কাম কৰিবলৈহে গোটত পইচাটো দিছে।
অ
উম, কামটো কৰি পেলাই আপুনি দেখাবহে লাগে।
উম, দেখাবহে লাগে। উম, তাৰ পিছত মই এ এনে বেলেগ কামো বাৰু কৰি আছোঁ। এইকেইটা দিন গৰম যেন ধৰি লোৱা কাপোৰ-চাপোৰ বব কৰিব অকমান অসুবিধা হয়।
অঁ, নোৱাৰি হয়, বহি থাকিবলৈ একে ঠাইতে বৰ দিগদাৰ আৰু মানে- কি হয়! অলপ সন্ধিয়া নহওঁতে অলপ আবেলি পাই মহটো আহে।
উম, ধেই মহ হৈছে একেবাৰে। হাবি জংঘল হয় যে, আৰু ইমান মহ হয়- ছে ন! কামুৰিলে আজিকালি বেয়া বেয়া মহ সোপা ওলাইছে। সেইকাৰণে ভয়ো লাগে দিয়াচোন ন!
অঁ, এইটো ছিজনৰ সেই মহখিনি বেয়াই। এ জুন, জুলাই, আগষ্ট মাহলৈকে অকণ ভয়েই।
উম।
কিছুমান মানুহে আঁঠুৱা নতোৰে নহয় ৰাতি শুওতে। একদম বেয়া কথা সেইটো।
অঁ, নতনে। মই আকৌ আঠোৱা নহ'লে শুব নোৱাৰো দিয়া, নহ'লে ই- কিবা উদং উদং পাওঁ। অঁ, যিমানে গৰম নহক মোক ৰাতি- চাদৰ লাগিবই। তাৰমানে, কিবা পোক-চোক পৰে বুলিয়ে ভয় লাগে দেখোন।
উম, কাণদিগি- কিবা সোমাই যাব ক'ৰবাত, টোপনিত গৈ থাকোতে অসুবিধা, মই বিচনা-চিচনা জোকাৰি গৈ আকৌ-
এ ওপৰৰপৰা যদি ধপককে কিবা এটা পৰে।
পৰে, সেইটো এটা, অঁ।
বিচা-চিচাই হক কিবা ন!
অঁ, এতিয়া এইবিলাক পোক-চোক হ'ব ন, সিহঁতৰ বাৰিষা চিজন নহয়, সিহঁত- সিহঁতৰ গাতবোৰত এতিয়া হেৰি হ'ব, পানী হ'ব। সেইবোৰ হ'বতো আকৌ।
উম।
আহিব তেনেকে।
হে ভয়ে লাগে।
উম।
এদিন মানে- শুই থাকোঁতে আঠোৱা টনীয়ে শুই আছিল, তেতিয়া মানে নোৱাৰা আছিল আমাৰ সৰু ছোৱালীজনী। তাৰ পিছত- তাৰ ওপৰৰ পাতোন বিচা এডাল, মস্ত বিচা এডাল আঠুৱাতে এটা পৰি আছে।
অঁ।
তা তাই ৰাতিপুৱা সাৰ পাই পেলাই চাই পেলাই কৈছে, অওঁ মা এইডাল বিচা। তা মই ভাবিছোঁ ক'ৰপৰা উঠিল আহি ইমান ডাঙৰ বিচা সেয়া এইডাল। এই তেতিয়াৰ পৰাটো মোৰ আৰু ভয় হ'ল, আঠুৱা নহ'লে মই কেতিয়াও শুব নোৱাৰোঁ।
নহয়, এতিয়া তাই যদি আঠুৱা তৰি নু- শুলেহেঁতেন ন, সিডালটো গাতে পৰিলহেঁতেন। গাতে পৰি- নাই আকৌ তাই তেনেকে যদি টোপনিতে থাকিলেহেঁতেন, সেইটো- শুং-চুংবোৰ সোমাই গৈ কি ঘটনা ক হলহেঁতেন, সেয়াই।
সেইকাৰণে আঠুৱা এটা লাগেই আৰু।
লাগে, লাগে, লাগে আৰু বিশেষকে- বিশেষকে এনেও অঁ উ এইটো বাৰিষা চিজনটোত- টো লাগেই, বাকী দিনতো মানুহে আঠুৱা তৰিয়ে শুব লাগে, উম।
উম, এ নানান ধৰণৰ পোক-পৰুৱা ন।
আগৰ দিনত যে মানুহক এনেকে চৰকাৰৰ ফালৰ পৰা ঘৰত যে ডি ডি টি মাৰে।
উম।
সেই বস্তুটো নাই- কিয়া হ'ল ন এতি
অ' এতিয়া নাইকিয়া হ'ল। দি দি টি জানো কিয় নিদিয়া হ'ল আৰু আগতে ঘৰে ঘৰে দি ফুৰে। উম, এনেকুৱা দিনত, উম।
এতিয়া নাইকিয়া হ'ল সেই বস্তুটো, মই মাজে মাজে কেতিয়াবা ভাবো।
খবৰে নাই চোন এতিয়া হ'বলা ন?
অ'।
আগতে একে গাঁৱত ঘূৰি ফুৰে নহয়, পানীত মিক্স কৰিলো একে বেৰে-চেৰে চবতে মাৰে একেবাৰে, আগফাল, পিছফাল ন?
আগফালৰ দিব অ' গোটেই বাৰীখনতে মাৰি থৈ যায়, ঘৰৰ ভিতৰতো মাৰে।
অ' ঘৰৰ ভিতৰতো মাৰে।
অ' আমাৰ মাৰিছে নহয়, কেইবাবাৰো দুবাৰ তিনিবাৰ আগতে। দুবাৰ - তিনিবাৰ মান মাৰিছে হে, আহি আজিকালি হেৰি দিয়ে আজিকালি এই গাড়ী দি পেলাই মানে বাটে -বাটে ধোৱা এটা দিয়ে, কি ধুৱা দিয়ে আৰু সিহঁতেহে জানে।
হয় আমাৰ ফালে নাহে সেইবোৰ। আমাৰ ফালে নাহে দেখোন সেইবোৰ।
অ' আমাৰ ইয়াক দিয়ে, এ' হেৰি। অ' দিয়ে দিয়ে গোটেই চাৰিআলিখন।
উম।
এনেকে গলিয়ে, গলিয়ে আৰু ধৰি ল', য'ত -য'ত পকা ৰাস্তা আছে তা তেনেকে দি সোমাই সোমাই, চবৰ আমাৰ এই খিনি দিও দি যায়। ধোঁৱা দি ফুৰে, সেই ধোঁৱাটোতে কিবা আছে চাগৈ।
অ' আকৌ শুনিবলৈ পাইছো আঁঠুৱা আঁঠুৱা ধুই পেলাই, সেই কিবা মেডিচিন এটা আছে বোলে সেইটোতে দি দিব লাগে হেনো আৰু আঁঠুৱা তুলৈ বোলে ম'হ নাহে।
অহ', অহ', অহ'।
নাজানো কিমান সত্য
উম, অ' আগতে কংগ্ৰেছৰ দিনত দিছিলে দেখোন আঁঠুৱা বিলাক যে। ঔষধ সানা আঁঠুৱা দিয়া নাছিলে জানো?
জানো, সেইটো নাজানো কিন্তু এতিয়া ঔষধ এটা পাই বুলিয়ে শুনিছো।
অ' তেতিয়া ঔষধ সানা আঁঠুৱা দিছিলে নহয়। সেই আঁঠুৱাটোত ম'হ নপৰে, আমি পাইছিলো এটা এটা।
অ', অহ'।
তোমালোকে পোৱা নাই ন?
নাই পোৱা, নাই পোৱা। আমাৰ গাঁওৰ সেইবিলাকে নিদিয়ে আৰু।
অ' আমি পাইছিলো, ঔষধ সানা আ আঁঠুৱা আনিছে, মই নপৰে কিন্তু সেইটোত মই নাহে।
অ', অ', অ'।
উম। এতিয়া হ'ব দিয়া, অ', অ' হ'ব দিয়া। উম, উম।